অকাত-
কি কৰি আছা?
হেল্ল'-
অ শুনা পাইছা?
অ মা আৰু এবাৰ কোৱা চোন আৰু এবাৰ টবাৰ মই অলপ পাইছোঁ কোৱাচোন- আহ এতিয়া পাইছোঁ কোৱা কোৱা কোৱা।
অ কি কৰি আছা পিছে?
এ আছোঁ এনে আছোঁ, তুমি পিছে?
মই এই একজেগাত আহিছিঁলো ওলাই তাকে তাতে এনেই বহি আছো ভাবছো কি- এনে কি কৰোঁ কি নকৰোঁ তাকে তই ফোন কৰি দিলি ভালে-
অ ময়ো এনে খোজ কাঢ়িব ওলাইছো ৰবা এই আমাৰ চাইদে
হা হা
উম কি কৰি আছা পিছে?
মানে সেই একজেগাত ওলাই আছিলো তাতে বহি আছোঁ এনেই তাকে তই কল কৰি দিলি ভালে কৰিলি
অ ঠিক বাকী কি হেৰি খাম চাম বাদ দিলা বোলে তুমি শুনছো।
উম কাম চাম বাৰু এতিয়া বৰ্তমান বাদ দিছো বাৰু কাম চাম বৰ্তমান কৰা নাই বাৰু। চাওঁ
ভাল জব একচুৱেলি পোৱা নাই, ভাল জব মানে পোৱা নাই কি কৰোঁ সেইটোৱে ভাবিছো জব মানে একচুৱেলী লাগে আৰু। তাকে কি কৰো তাকে কি কৰো সেইটোৱে ভাবিছো। হম? আচ্ছা। গভাৰ্ণমেণ্ট জব অকনমান ছাজেষ্টছঁ কৰ চুন কেনেকুৱা টাইপৰ গভাৰ্ণমেণ্ট জব।
ধ ধ উম ধৰি লোৱা এছ এ চি আছে আছে বেংকিং আছে এ ডি এ ডি আছে ইউ পি এছ চি আছে চিভিল চাৰ্ভিচ এ পি এছ চি আছে। এ পি এছি বা ইউ পি এছি দি দ তুমি এবাৰ ট্ৰাই কৰা
পি এছ ই হালিবা ইউ পি এছ ই
উম
অ এইটো ট্ৰাই কৰিব লাগিব কোনটো এইবাৰ এবাৰ ট্ৰাই কৰি চাম ৰচোন মানে এ পি এছি ই পিউ এছ ই নকৰোঁ বাৰু বাত এ পি এছ ই উ পি এছ ই কি পষ্ট থাকে মানে। এ পি চিত কেনেকুৱা কেনেকুৱা পষ্ট থাকে মে কি খাম মানে পি চি পা মান মান ক্লিয়াৰ কৰি দ কি কি পাম মানে
উ এই কি বাব মানে তুমি ডাঙৰ ডাঙৰ ধৰি লোৱা আমাৰ অসম গভৰ্মেণ্টৰ ডাঙৰ ডাঙৰ ধৰি ল ফৰেষ্ট ডিপাৰটমেণ্টৰো আছে আছে ন। তাতে হাইলেৱল অফিচাৰ লিংকত পাবা মানে এইটো চাৰ্ভিচ আৰু। অসমৰ জোনটো চবছে ডাঙৰ, ডাঙৰ এ মানে যিবিলাক গৰ্মেন্ত মাহ একেবাৰে হাই লেভেল পষ্টত পাব আৰু আৰু ইউ পি এ চি হলে তুমি গোটেই জিলাৰ যোনবিলাক ডাঙৰ ডাঙৰ পষ্ট মানে ধৰি লোৱা আই পি এছ আই এ এছ অফিচ কাল আ এ অফিচ তুমি সেনেকা ধৰা তই আই এছ অফিচাৰ বনাবা
আচ্ছা মানে সেইবিলাক মানে স সেইবিলাকত কি কৰিম মানে
ইউ পি এছ চি দিব লাগিব। ততে পাৱাৰ আছে ততে পাৱাৰ আছে উ বহুত পাৱাৰ পাৱ পাৱাৰ খেল আছে মানে মানে তুমি এখন হেৰিত মানে বহুত মানে তোমাৰ পাৱাৰ আহি যাব মানে ধৰি লোৱা হয় আৰু এছ এছ চি যদি দিব খোজা এছ এছ চি বা বেংকিং আৰু ধৰি লোৱা তোমাৰ ৰিক্স ল'ব নাইন টো টেন জব থাকে মানে এহামাটো নন ন জ কিন্তু আদাৰ এক্টিভিটিও বহুত থাকে মানে ধ লওাৰ ৰাতি হওক কিবা ইমাৰ্জেঞ্চি থাকলে মানে তোমাৰ পান থাকে এই প্ৰেছাৰ নাথাকে তোমাৰ মালিক তুমিয়ে নিজ নাইন টু ফাইভ টো জব চেলেৰিও ভাল পাবা তুমি আৰু বাকী কোৱাৰটাৰ চোৱাটাৰ চব পাই যাবা তুমি এক দুৰ বছৰৰ পিছত বেংকিং চেংকিং জ নি। বেংকিং চেংকিং যদি কৰা তেতিয়াহ'লে তমাৰ দেৰ দুই লাখ টকা চেলেৰি পাবা আৰু। প্ৰমোচনটো হ'ব এইটো এলা এক্সট্ৰাকে।
প্ৰমোশন চমোচন হৈ যায় ন।
প্ৰমোচন চমোচান বহুত সোনকালে হয়।
উম এ ভাবিছো। অ এ। চি মানে আৰু এছ চি চিৰ কথাটো কচুন এটি এছ ছি ছি মানে?
এছ চি চি মানে এইটো, হেৰি এ চে চি হয় মানে হে চেন্ট্ৰেল গভামেন্টৰ। জপ মহা থাকিব মানে বুজি পাইছা? চেন্ট্ৰেল গভাৰ্মেণ্টৰ জবমহা থাকে। তাতে সেই জবমহা তুমি। তাতে পাবা তুমি মানে ধৰি লোৱা টেক্স বিভাগত পাবা তুমি, ধৰি লোৱা কাষ্টম বিভাগত পাবা তুমি, জি এছ টি বিভাগত পাবা তুমি।
আচ্ছা মানে জি এছ টিত কীন
জি এছ টি অফিচাৰ তুমি এক্সাইজ অফিচাৰ বনিব পাৰিবা। তাৰ পিছত তোমাৰ এ চি বি আইত যাব ইচ্ছা আছে দেখা পইছা। বহুতে কিছুমানে ক্ৰাইম অহা যোগত জিলাত ডাঙৰ ডাঙৰ কে বা। দে সেমাহত চি বি আই অফিচাৰো হ'ব পাৰা।
আচ্ছা মানে চি বি আইৰো এইবিলাক পাই গে ন। অ তই ভালেইচোন ৰে।
উম চালে। কোৱা? চেলেৰীও ভাল বোলো চেলেৰীও ভাল চেলেৰিও আল ভাল। মানে চেণ্ট্ৰেল য চেণ্ট্ৰেল জব ন। তিয়া ভাল চেলেৰী পাবা তুমি।
আচ্চা চেলেৰী কিনিকোৱা টাইপত মানে পোৱা
আৰু মই মানে যিমানখিনি শুনিছো আৰু। মানে সেইটো মানে হেৰি হিচাপত থাকে মানে। এক্স ৱাই জেথ চিটি হিচাপত থাকে মানে। ধৰি লোৱা যদি এক্স। যে এক্স ৱাই চি টিৰ বা এক্স চি টিৰ ভিতৰত পাই মানে মিনিমাম যেতিয়া। তোমাৰ যে যদি চাকৰী মানে ফিক্স হয় যে আৰু হে ফাষ্ট চেলেৰী তুমি চাগে হেৰি মান পাবা। ছেভেণ্টি ফাইভ, এইটটি ভিতৰত পাবা। তত তোমাৰ প্ৰমোচনো বহুত সোনকালে হৈ যায়। হা ন এ। এক চিটিত তুমি ৰেলী ছেভেন্তি ফাইভ এইটি থাওজেণ্ড কে পাবা। মানে ফাৰ্ষ মই মই যিমানখিনি চাইছো আৰু মানে ইউটিউবে চিতুউবে বা আ। হেৰি ধৰি লোৱা মানে মাছ যিমান খিনি সিমানখিনিত মানে বহুতে কয় এতো। ছেভেন্তি ফাইভ থাওজেণ্ড লয়। এইটিৰ ভিতৰত ইমানখিনি থাকে আৰু।
আচ্ছা মানে ভালে চোন চেৰাই। বহুত ভালেই পাইছিল প্ৰথম ষ্টাৰ্টিঙতে।
উম, তাৰ পিছত প্ৰমোচনো বহুত সোনকালে হয় ধৰি লোৱা তুমি আ এক বছৰ। কাম কৰিলা তাৰপিছত তোমাৰ প্ৰমোচন চমোচন হয় আৰু। প্ৰমচন সোনকালে হয় যাব প্ৰমচন এৰিবা আৰু চবতচে বেছি ভালটো তাৰে এক্স্ৰা এক্টিভিটি বহুত থাকে। সেইটো কাৰণে মানে ধৰি লোৱা তুমি বহুত বাহিৰত যাব চান্সো পাবা তুমি। কাৰণ গোটেই চেন্ট্ৰেলত ন। ডাঙৰ বাহিৰৰ বাহিৰৰ অফিচো মানে কণ্ডাক্ট কৰাই। ন তুমি বাহিৰত। ধৰ ধৰ আৰু এটা বস্তু এনেকুৱা আছে তুমি বিদেশতো যাব পাৰিবা। তোমাৰ গোটেই খৰচা। নাই চৰকাৰে পথাব মানে।
অ মানে ফৰেন কানট্ৰিতো যাব পৰা যায় আৰু।
ফৰেন কণ্ট্ৰি যাব যোৱা।
তাৰএটো চেলাৰী কিমান হ'ব মানে? চেলাৰীটো বেছি হব নে নে কি হ'ব?
সেইটো তোমাৰ সিহঁতৰ ৰূপিছত হ'ব মানে ধৰি। লোৱা এতিয়া আমাৰ ভাৰত ন আমাৰ ভাৰতত ৰূপি চলে। তুমি যদি আমেৰিকা, লণ্ডন জাতি সিহঁতে ডলাৰ হৈ। দিব দিব মানে এইটোয়ে দিব। এইটো ৰকমত তুমি ৰুপিচত পাবা ন এইটি থাউজেন তাত সেইটো ডলাৰ হিচাপত পাবা মানে। সিহতৰ হিচাপত, সেইটো বস্তুত মানে যিমান ডিমান্ড আছে সিমান পাবা। এতিয়া ধৰি লোৱা চাবা হা। এতিয়া আমাৰ আমাৰ ইয়াতে ধৰি লও কোনোবা এটা যদি যায়, ধৰি লোৱা যাৰো মাৰে বা ধৰি লওক সাধাৰণ এটা অফিচত তুমি যেনেকুৱা জিঅ'মাৰ্টত কাম কৰি আছিলা ন।
হুম।
তাত তুমি কিমান পাইছিলা? তেৰ হাজাৰ, চাৰে তেৰ হাজাৰ বা পোন্ধৰ হাজাৰ? মিনিমাম পোন্ধৰ হাজাৰ পাইছিলা বুলি কওঁ। কিন্তু এই কামটোৱে যদি তুমি যদি ডুবাই-চুবাইত কৰা বা আমেৰিকা, লণ্ডন বা তুমি কৰিলা তেতিয়াহ'লে তোমাৰ কিমান চেলাৰী হ'ব তোমাৰ ভালেখিনি চেলাৰী ইণ্ডিয়ান অফিচত ভাল চেলেৰী হ'ব ন। তাতে তোমাৰ এইটো তোমাৰ এই বাৰ হাজাৰ টকাটো তোমাৰ তাৰ অকমান কমচেকম আশী হাজাৰ, নব্বৈ হাজাৰ টকা হ'লে ন
হুম।
আৰু তাতে লাইফ ষ্টাইলো বহুত বেছি ভাল চলি থাকে আৰু তাত বস্তুতো দাম এ বেছি আছে এতিয়া কাৰণে সেইটো পিছত তোমাৰ ডলাৰটো কম আৰু এইটোৱে বস্তু ভাল কাৰণ তাতে তুমি মিনিমাম সময়ৰ কাৰণে যাব পাৰিবা বুজিছা আৰু তোমাক ভাৰতত আহিয়ে যাব তুমি খালি কিছুমান কেচ হেন্ডেল কৰিবা তাত। ধৰি লোৱা তুমি এক বছৰ গ'লা, দুই বছৰ গ'লা তাৰ পিছত আকৌ তোমাক মানে পঠাই থাকিব। ভাৰতত, মানে এনেকুৱা নহয় যে তোমাক হয়তো ডাইৰেক্ট চেটেল কৰি দিব এনেকুৱা নহয় তাৰ মানে।
আচ্ছা মানে-মানে ক'ব গ'লে মানে এইগিলাত মানে। মানে ফিচাৰ মানে এইবিলাক যদি এবাৰ পোৱা যায় মানে মানিৰ প্ৰব্লেম, পইচাৰ প্ৰব্লেম নহয় আৰু লাইফত।
পইচা মানে তুম-তুমি এইটো কৰিব পাৰা যে তুমি হেৰি মানে তুমি এ-এটা সময়ত তুমি মিডিল ক্লাছ মানে মিডিল ক্লাছতকে অকমান ওপৰ যাব আৰু এইটো নকও যে তুমি কৰৰপতি হবা, কৰৰপতি হ'বলৈ তুমি অবভিয়াছলি বিজনেছ কৰিব লাগিব। তুমি সেই-সেইটোত থাকিব বিজনেছো কৰিব পাৰা। হয় নে নাই কোৱাচোন? তেনেকুৱা কিন্তু এটা কথা কিন্তু তুমি সেইটো যদি কাম কৰা না মিডিল ক্লাছতকৈ অকমান ওপৰৰ লাইফ যিব পাৰিবা। আৰু তুমি কেতিয়াও ভোকত নমৰা মানে কিবা এটা যদি লাগে আৰু তেতিয়া সেইটো ল'ব পাৰিবা সেনেকা টাইপৰ। এতিয়াতো ধৰি লোৱা কিবা এটা বস্তু এটা কিনিবৰ কাৰণে ভাবা যায় ন। তে সেইটো ভাবা নাযাব আৰু ডাইৰেক্ট কিনিব পাৰিবা।
অ' সেইটো হয়। কিন্তু এতিয়া মোৰ ম এ মো, এতিয়া মই মানে কোনটো এক্সামৰ কাৰণে প্ৰিপেৰেচন কৰা মোৰ কাৰণে বেটাৰ হ'ব আৰু।
হে মই এটা কথা কওঁ তুমি যদি তুমি যদি ইউপিএছচি ইউপিএছচি নিদিয়া মানে চব গ চব জবৰ কাৰণে ধৰি লোৱা এ যদি বেংকিং দিয়া তুমি যদি এডিআইও দিয়া, এডিআই টো ত জানাই মানে জব হয় ন মানে সেনেকুৱা টাইপৰ থাকে ন। আৰু সেইটোতো অকল অসমতে থাকিব ন অসমত। সেইটো হয়, তাতো চেলেৰী মানে কি কও আৰু তাতো চেলেৰী মানে আমাৰ অসমৰ হিচাপত মানে এনে চলি যাব পাৰিবা আৰু ধৰি লোৱা তোমাৰ যদি এ মাটি সম্পত্তি অলৰেডী আছে তেতিয়াহলে চলিব পাৰিব কাৰণ তুমি যদি ভাৰত থকা নহয় তেতিয়াহ'লে অলপমান চাগে অসুবিধা পাবা কাৰণ তাতে বেছি চেলাৰী নহয় ন মিনিমাম থাৰ্টি টু মান পায় চাগে। থাৰ্টি টু, থাৰ্টি ফাইভ মান পাই চাগে নেকি? মই জানাত চাগে, কিন্তু তাতকৈ বেছি হ'ব পাৰে, কমোও হ'ব পাৰে দেই। মই এইটো, মই গেৰাণ্টি নিদিওঁ।
মানে এ দি আৰ ই ন আৰু এই অ এই আৰু এ দি আৰ ই ত বহুতটা ভাগ থাকে ন ধৰি লোৱা ড্ৰাইভাৰ পোষ্টত হওক, কিবা
ত তেণে মই সেইটো সেইটো হেৰি ম মই সৰু কথা কোৱা নাই এটি মই এ দি আৰ ই থ্ৰী টো কৈছোঁ মানে গ্ৰেড থ্ৰী কথা কৈছোঁ। কথা এইটো ফ-ফ ডেশ য'ত থাকে সেইটোৱে পিয়ন পিয়ন চিৰণলৈ যাওক। পিয়ন অৱা তুমি জেল জাল মানে তোমাৰ সেইটো ডিপাৰ্টমেণ্টৱাইজ কৰে তুমি কোনটো ডিপাৰ্টমেণ্টত, কোনটো অফিচত কাম কৰিছা। সেই যে পিউন লাগে নে তোমাৰ ডেস্কত বা টিকেট কিছুমান ধৰি লোৱা আৰু মানে কিছুমানে কবাত অফিচ-অফিচ ধৰি লোৱা আমি এতিয়া গভৰ্ণমেণ্ট হস্পিটেল নোহোৱা য'ত টিকেট চিকেট কাউণ্টাৰ মহা থাকে, তাতে সেনতৰ ইমান পঢ়িব নালগে ন, খালি টিকেটটো কাটি পেলে সেনতে দি দিয়ে ন?
উম।
ইমান নলেজ নালাগে তে সেনেকুৱা ধৰণৰ এতাতে চেলেৰি বেছি নাই ন, আ ধৰি ল‌ মিনি মই নাজানো মানে যিটো অনুমান মানে এটা কৈছো কাৰণ মোৰ আ মোত কে ডাঙৰ দাদা এজনে মানে এইটোত পাইছিল মানে। সেই টু পইণ্ট যোনটো হৈছিল মানে তাতে পাইছিল মানে সি এতিয়া শ্বিলঙত কাম কৰে।
আচ্ছা মানে শ্বিলংত তাত
তানচ্ফাৰ হয় নাই সি তাৰ চাক কৰিত তাতে পা - পাইছে।
মানে একচুৱেলি মানে শ্বিলঙৰ মানে প'ষ্ট পাইছে আৰু সি।
শ্বিলঙৰ পোষ্ট পাইছে অ', এতিয়া শ্বিলঙৰ পৰা মাজে মাজে আহি থাকে আগতে কি মানে খিন মিন আছিল। আজিকালি মানে খাই বই তাগৰা হৈ‌ গিছে। হে গৰমেন্ট জবৰ সেইটোয়ে ভাল, মানে পুলিচো চাবা যদি সে জোনে জেনেকোৱা ফিট ফাট থাকে হয় নে তাৰ পিছত যেতিয়া এনতৰ জইনিং হৈ যাব এনতৰ পুৰা শকত তাগৰা হৈ যাব।
উম, সিটো সিটো কিন্তু হয় সিটো হয় কিন্তু ‌সিটো হয়‌ মই বুজি পাইছোঁ, মই দেখা পাইছো মোৰো এক্স ছলি মোৰ মামা এটা আছিল হা কি বুলি কয় হিৰণ মামা নাম হয় আৰু কি বুলি কয় কি একচলি মেট্ৰিক অ মেট্ৰিক পাছ কৰি কেনে তেতিয়া মানে টেন পাছ লাগে ন পুলিচৰ কাৰণে। আহ টেন পাছ লাগে, সেই টেন পাছ কৰি কেনে সি আছাম পুলিচত গৈছিল এতিয়া সি মানে মোটামুটি এতিয়া পোন্ধৰ বছৰ মান হল নেকি সিয়াৰ অ এতিয়া সি কিমান পঞ্চাছ ফিফটি কিমান থাউজেন চেলাৰি পাই আছে বৰ্তমান। চা, অ'। ফিফটি কিমান পাই আছে তাকো গাড়ী ল'লে চুইফ ডিজায়াৰ ল'লে, কি ঘৰ বনাইছে মজা। আৰু স্কুটি আছে মানে ভাল মানে আৰ' ক'ব গ'লে না বহুত ভাল লাইফ ষ্টাইল জীয়াই আছে। আৰু গাঁৱৰ হয় ন বৰপেটাৰ হয় আৰু বৰপেটাত টো জানাই আৰ' কি হলো মানে বহুত মানে এতিয়া বহুত হেল্দি লাইফ ষ্টাইল জীয়াই আছে আৰু তাহাঁতে।
অ' মানে কি অ গম পাইছে না ভাই মানে আমি আগতে আগৰ ধৰি লোৱা দুহেজাৰ সোতৰ ওঠৰ বছৰৰ কথা কৈছো তেতিয়া ইমান মানে অসমত ইমান চকাৰী চাকৰি মানে অপৰচুনিটি ওলোৱা নাছিল ন মানে মই ইমান জানা নাছিলো আৰু। আদিতে ইমান কম্পিটিচনো দ মানে
কম্পিটিচনো কম আছিল তেতিয়া মানে তেতিয়া কম্পিটিচনো কম আছিল আ‌ৰ পাৰ এতিয়াতোৰ প'ষ্টো বহুত বেছি বা বাঢ়ি গিছে আৰু এতিয়া তোৰ কম্পিটিচনো বহুত বেছি বাঢ়ি গৈছে। মানে এতিয়া কব গলে মেইলি খেল কম্পিটিচনৰ ওপৰতে আৰু কবা গ'লে।
কম্পিটিছন মানে চবে বেৰোজগাৰ হৈ আছে ন
এতিয়া চোৱা প'ষ্ট বিলাকতো টু থাউজেন্ড পষ্ট ওলাব আৰু তাতে তাৰে দুই লাখ মান এপলাই কৰিব।
এপ্লাই কৰিব কাৰণে এপ্লাই কৰিবৰ কাৰণে চাকৰি কৰিব কাৰণে হাজ হাজাৰ মানুহ লাখ মানুহ ওলাই আছে আৰু পজ ওলাই চাৰি পাঁচটা টাইপৰ মানে এনে অনুমান উদা কাৰণ দি গৈছো আৰু।
উম, ধৰি লোৱা এটা পোষ্ট ওলাইছে তাৰ নামত এক হাজাৰ তা মানুহ আছে এনেকুৱা টাইপৰ।
অ' অ' অ' এনেকুৱা ইজৰা আ চেণ্টেল - চেন্ট্ৰেল গভৰ্মেণ্টতটো কবাই নৰা চেণ্ট্ৰেল উম
মই এনে একবাৰ এম টি এচৰ একবাৰ এনে চাইছিলোঁ আৰু, পোষ্ট আছিল পাঁচ হাজাৰ আৰু এপ্লাই কৰছে মই চাইছিলোঁ আৰু, অ পোষ্ট আছিল কিবা পাঁচ হাজাৰ আৰু এপ্লাই কিমান কৰছে জানা ফিফটি এইট না ছেভেন লাখ।
হ এই যোৱা বাৰৰ কথা কৈছা ন তুমি?
যোৱাবাৰৰ যোৱাবাৰ হ'ব নেকি মোৰ হিচাপত।
যোৱা - যোৱাবাৰে হয়, ময়ো চাইছিলো মানে এইটো তেতিয়া চাৰিহাজাৰ নে পাঁচ হাজাৰ আছিল নে তিনি